হেল্ল', হেল্ল', অহ মাত তেখিছেনে?
আহিছে- আহিছে।
অহ', অহ',
এ হেল্ল' অ কোৱা কোৱা হেল্ল'
অ কোৱা কোৱা।
অ আপোনাৰ ভালনে।
অ ভালেই আপোনাৰ।
মোৰো ভাল আহ মই এ মইও ভালে আছো আজি আপোনাৰ লগত মই কাজিৰঙাৰ বিষয়ে অলপ কথা পাতিব বিচাৰিছো ৰিছো পাতি পাৰিম নে?
অ', অ', পাৰিব- পাৰিব।
অহ, ঠিক আছে- ঠিক আছে অহ তেনেহ'লে আজি
অ', হয় ক' ক
অ', কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ কথা পাতো তে প্ৰথম কথাটো হৈছে এ
বা খুব ভাল বিষয়।
হা?
অহ, খুব ভাল বিষয় তুমি কেতিয়াবা কাজিৰঙা গৈছানে?
এ এতিয়ালৈকে যোৱা নাই কিন্তু বহু আহ ভিডিঅ' আৰু ফটো চাইছো তুমি?
মই এবাৰ সৰুতে গৈছিলো বেছি কথা মনত নাই কিন্তু গড দেখা দেখা মনত আছে।
অ হয় হয় কাজিৰঙাৰ নাম আহিলেই প্ৰথমটো গড়ৰে কথা মনলৈ আহে
হয় কাজিৰঙা বিশ্ব বিখ্যাত আৰু এক এশিঙীয়া গড় বাবে
উম উম হয় হয় কেৱল গড়ে নহয় তাত হাতী বাঘ মহ হৰিণ বিভিন্ন ধৰণৰ চৰায়ো পোৱা যায়।
ঠিকেই কৈছা প্ৰকৃতি ভালপোৱা মানুহৰ বাবে কাজিৰঙা স্বৰ্গৰ দৰে নহয় জানো
হয় হয় তুমি যদি এ যোৱা এ কেনেকুৱা জন্তু প্ৰথমে চাব বিচাৰি
উম নিশ্চয় গড় তাৰ পিছত বাঘ যদি ভাগ্য ভাল থাকে।
অ হয় হয় বাঘ দেখাতটো অলপ কঠিন হ'ব চাগে নহয় জানো।
হয় সকলোৰে ভাগ্যয়ত নাথাকে কিন্তু গড় আৰু হৰিণ দেখা সহজ দেই।
উম হয় হয় তাত জীপ চাফাৰী আৰু হাতী চাফাৰী দুয়োটাই আছে। এ বুলি শুনিছো মই
হয় পুৱাই হাতী চাফাৰী কৰিলে প্ৰাণী ওচৰৰ পৰা দেখা যায়।
উম উম হয় হয় মই ভাবো জীপ চাফাৰী জীপ চাফাৰীও মজা হ'ব কৰিবলৈ
উ নিশ্চয় ফটো তুলিবলৈও সুবিধা
উ হয় হয় তুমি ফটো তুলিবলৈ ভাল পোৱা নেকি।
হয় বিশেষকৈ প্ৰকৃতিৰ ফটো আকৌ
অ হয় হয় কাজিৰঙাৰ সূৰ্য উদয় আৰু এ সূৰ্যাস্তৰ দৃশ্যও ধুনীয়া হয়
অ বহুত ধুনীয়া সেইটো চাবলৈ মোৰ বহুত ইচ্ছা আছে দেই
উম হম অসমৰ এ পৰ্যন্তৰ বাবে এ কাজিৰঙাখন এটা গুৰুত্বপূৰ্ণ বহুত গুৰুত্বপূৰ্ণ জেগা।
অ তাকেই ঠিক দেশ বিদেশৰ বহু পৰ্যটক আহে।
উম হম হয় আহ তেনে তেনেহলে স্থান আৰু তেনেহলে স্থানীয় মানুহৰো বহুত উপকাৰ হয়।
হয় হয় স্থানীয় মানুহৰ উপকাৰ হয়। হোটেল, গাওঁ, আ গাইড, গাড়ী চালক আৰু দোকানদাৰ বহুত মানুহে উপাৰ্জন কৰে।
উম হম। কিন্তু কেতিয়াবা বানপানীৰ সমস্যাও সৃষ্টি হয় তাত।
ঠিক বানৰ সময়ত বহু জন্তু ৰাস্তা পাৰ হয় যে।
উমম হয় সেইবোৰ সেইবাবে গাড়ী লাহে লাহে চলাব লাগে।
উম মানুহে বান্যপ্ৰাণীৰ সুৰক্ষাৰ কথা ভাবিব লাগে।
উ হয় হয় তুমি ভাবা নে যে স্কুলৰ ল'ৰা ছোৱালী দ এবাৰ কাজিৰঙা চাবগে লাগে?
পঢ়াতকৈ নিজ চকুৰে চালে বেছি শিকা যায় নহয়নে?
হয় হয় বাৰু। সঁচাকৈ তে তেতিয়া তেতিয়া আহ পৰিৱেশৰ সংৰক্ষনৰৰ গুৰুত্বতটো বেছিকে বুজি পায় তেওঁলোক।
তাকে। তুমি যদি বিদেশী বন্ধুক অসমলৈ আনা, কাজিৰঙালৈ লৈ যাবানে?
নিশ্চয় কাজিৰঙা, মাজুলী আৰু কামাখ্যা মন্দিৰো দেখুৱাম।
ভাল কথা অসমত চাবলগীয়া ঠাই বহুত আছে।
উম কাজিৰঙা এ কাজিৰঙালৈ যোৱা আহ সৰ্বাত্তম সৰ্বাত্তম সময় কে কোনটো সৰ্বাতম সময়তটো কোনটো বুলি ভাবা তুমি যাবলে?
উম মোৰ মতে নৱেম্বৰৰ পৰা এপ্ৰিললৈ কিয়নো তেতিয়া ঘাঁ বোৰ কাটি থৈ দিয়ে।
হয় হয় তেতিয়া বতৰো ভাল থাকে নহয় জানো?
অ বতৰটো ঠাণ্ডা থাকে যদি তুমি যোৱা কিমান দিন থাকিবা?
অ অন্তত দুদিন থাকিম এটা দিন চাফাৰী চাব কৰিবলে আৰু আন তো দিন ওচৰৰ ঠাইবোৰ ঘূৰিবলে।
ভাল পৰিকল্পনা দেই।
উম উম উম তুমি কি তুমি কি লগত লৈ যাবা?
মই যদি যাওঁ কাজিৰঙা? উম মই চাগে কেমেৰা, দূৰবিন, পানী, টুপি আৰু আৰামদায়ক কাপোৰ লৈ যাম।
উম ভাল আহ ময়ো সেইবোৰে লৈ নিম লগতে।
অ কাজিৰঙাত প্লাষ্টিক পেলোৱা একেবাৰে উচিত নহয়। নহয় জানো?
হয় হয় একদম আমি আহ প্ৰকৃতিৰ প্ৰকৃতিখন পৰিষ্কাৰ কৰি ৰাখিব লাগে।
আহ বন্যপ্ৰাণীক খোৱা বস্তু দিয়াও উচিত নহয় দেই।
উম হম হয় হয় তেনে কৰিলে সিহঁতৰ স্বাভাৱিক জীৱনতো প্ৰভাৱ পৰে।
কাজিৰঙা অসমৰ গৌৰৱ নহয় জানো?
হয় হয় একদম সচা কথা আমি সকলোৱে এ সকলোৱে ইয়াৰ সংৰক্ষণৰ বাবে লাগিব লাগে।
হয় হয় আশা কৰো সোনকালে আমি একেলগে কাজিৰঙালৈ যাব পাৰো। নহয় জানো?
উম হয় নিশ্চয়। এ সেইদিন সেইদিনা বহুত ফটো তুলিম আৰু ভাল এ ভাল স্মৃতি লৈ ঘূৰি আহিম আমি।
তুমি কাজিৰঙা ক'ত আছে জানানে?
হয় মই জানো। কাজিৰঙা এখন আমাৰ আহ গোলাঘাট ডিষ্ট্ৰিক্ট, আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ত পৰে।
অ' তাকেই ন গোলাঘাট আৰু নগাঁও জিলাৰ অ' কাৰ্বি আংলং জিলাৰ মাজৰ অৱস্থিত। ন' উত্তৰ ফালে অ' তোমাৰ কাৰ্বি আংলং আছে চাগে নহয়, অ দক্ষিণ ফালে কাৰ্বি আংলং আছে।
অ হয় হয় হয়।
অ' মই শুনিছো যে কাজিৰঙাত পৃথিৱীৰ বেছিভাগ এক শিঙীয়া গ গড় থাকে।
অ হয় হয় হয়। পৃথিৱীৰ প্ৰায় এ এ দুইটীয়া অংশ একা অংশ গড় অসমৰ কাজিৰঙাতে আছে, এইটো অসমৰ বাবে খুব গৌৰৱৰ কথা।
টো' এতিয়া ইমান গড় কেনেকৈ হ'ল?
আগতে গড়ৰ সংখ্য খুব কম আছিল, মানুহে বেয়া বাবে চীকাৰ কৰা স্বীকাৰ কৰি থাকিছিল, তাৰপাছত ঊনৈছশ পাঁচ চনত এই আ জেগাখন প্ৰটেক্টেড ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হ'ল।
অ আৰু নেশচনেল পাৰ্ক কেনেকে হ'ল?
আ তো নাইনটিন ছেভেণ্টি ফ'ৰ চনত কাজিৰঙা নেশ্যনেল পাৰ্ক হ'ল, তাৰপিছত নাইনটিন এইটি ফাইভ চনত ইউনেস্কৱে ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰে।
বা এইটো শুনি খুব ভাল লাগিছে, কিন্তু কাজিৰঙাত গড় উপৰিও আৰু কি কি প্ৰাণী আছিলে?
আহ' বহুত প্ৰাণী আছে তাত, আহ বাঘ পায়, হৰিণা পায়। মহ পাই তোমাৰ আহ হেৰি পায়, বেলেগ হাতী পায়। আৰু হাজাৰ হাজাৰ ধৰণৰ পক্ষীও পায়।
অ' তাকেই ন টুৰিষ্টবোৰৰ বাবে বহুত ব্যৱস্থাও আছে চাগে নহয় জানো?
হয় হয় তাত আপোনাৰ জীপ চাফাৰী, আৰু হাতী চাফাৰী দুয়ো খুব পপুলাৰ হয়। এইবোৰৰ জৰিয়তে মানুহে নিৰাপদে বন্যপ্ৰাণীবোৰ দেখিবলৈ পাৰে।
উম' ভিজিত কৰিবলৈ ভাল সময় নৱেম্বৰ, এপ্ৰিলে য়ে আছিলে নহয়, এতিয়াতো গুচি গ'ল চাগে টাইমতটো।
হয় হয় এতিয়া, হয় এতিয়া টাইমটো গ'ল কিন্তু নৱেম্বৰ আৰু পৰা এপ্ৰিল এই সময়টোত বৰ ধুনীয়া হৈ থাকে সেইটো সময়ত চাবলে চবচে টুৰিষ্ট হৈটো সময়তে আপোনাৰ চাবলৈ আহে।
অহ' তাকে - এতিয়াতো, অ' এতিয়া চাগে বানপানী হৈ মেলি চাগে বন্ধ আছে কাজিৰঙা নহয় জানো?
উম' হয় বাৰু এইটো এইটো বতৰত আপোনাৰ এ ইমান মানুহ যাবলে অলপ হেৰি, মানে ইমান মানুহ নহয়গে সেই কাৰণ আমাৰ এতিয়া বানপানীৰ সময় আৰু এই কেইমাহ মাহ এনেকেই থাকিব তেতিয়া এই সময়তটো মানে আপোনাৰ জীৱ-জন্তুবোৰ ৰাস্তা চাস্তাই অলপ পাৰ চাৰ কৰিব, সেইকাৰণে আমি চাই চিতি গাড়ী চাই চলোৱাটো ভাল।
অ তাকেই। মোৰ কিন্তু কাজিৰঙা যাবলৈ বহুত মন আছে এইকেইদিনতে ভাবিছো ভাবিছিলো যাম বুলি কিন্তু যিহেতু এতিয়া ঠাণ্ডা জাৰৰ দিন নহয় সেইবুলি সেইকাৰণে ভাবিছো একেবাৰে জাৰৰ দিনতে উম কৰ যাম আৰু এবাৰ এইবাৰেই যাওঁ বুলি ভাবিছো আৰু
অ হয় হয় আপুনি আপুনি যদি যায় আপুনি এ হাতী চাফাৰীটো কৰি চাব, হাতী চাফাৰীটো কৰি আপুনি ৰাতিপুৱা ৰাতিপুৱা ওলাব লাগে, তাত ওলাই গৈ আপোনাৰ মানে গঁড় একদম গড় ওচৰত ভালকে লৈ যাব তাত আপুনি ভালদৰে ফটো ভিডিঅ' যি কৰে আপুনি উঠাই ল'ব পাৰিব
তুমি গড় দেখিছা নাই, এক শিঙীয়া গৰ গড় দেখিচা নাই?
নাই মই মোৰ মনত নাই মই চাগে, সৰুতে দেখা মই এতিয়া এইকেইদিনত মানে দেখাতটো নাই কিন্তু এবাৰ চাবলৈ মোৰ মন আছে
অ মই দেখিছো মই সৰুতে এবাৰ গৈছো এই বহুত ডাঙৰ থাকে যেনেকুৱা মানে তুমি অ আমি যেনেকে দেখো ন আমাৰ কিতাপত পঢ়ালে যেনেকে মানে থাকে ফটো ফটোত যেনেকে থাকে তেনেকুৱা একেবাৰেেই নহয় বহুত ডাঙৰ প্ৰাণী হয় আৰু মানে ভাল লাগে বহুত ভাল লাগে দেই
মই ফটো ভিডিঅ'তো দেখিছো অকল কাৰণ কিন্তু মানুহে যেনেকে কয় যে বহুত ওচৰ প বহুত ডাঙৰ হয় আৰু এ দেখাত মানে বহুত ধুনীয়া ত মোৰ এবাৰ ওচৰ পৰা চাবলৈ মনতটো আছে সেইকাৰণে ময়ো ভাবিছোঁ যে মই এই জাৰৰ দিনত গৈ পেলাই মোৰ কাজিৰঙা পৰা গৈ পেলাই এ চাফাৰী কৰি আহিম কাৰণ বহুত লগৰে মোক কৈছে লগত যাবলে। ত ময়ো সময় মিলাই পেলি এহঁতৰ লগত গৈ আহিম
তাকে তাকে আৰু অকল গড় বুলি নহয় এতিয়া উজনিত আছে যিহেতু কাজিৰঙা উজনি অসমখনো বহুত ধুনীয়া জেগা একদম মানে গছ গছনিৰে ভৰি থকা বহুত মানে সৌন্দৰ্য্যটো বহুত ভাল ভাল আৰু উজনি অসমৰ
গম পাইছো গম পাইছো, সেইটো হয় বাৰু আমাৰ টুৰিষ্টটো আহ আপোনাৰ এক দুবছৰৰ ভিতৰত বহুত বাঢ়ি গৈছে আমাৰ অসমলৈ অহা জেগা খিনিও বহুত আমাৰ মানে ভালেকে ভালকে মেইন্তেন কৰা হৈছে। হেই আ আপোনাৰ আপোনাৰ লগত কথা পাতি ভাল লাগিলে কাজিৰঙাৰ বিষয়ে আকৌ এনেকে লগ পাম আৰু যদি, আমাৰ সময় মিলে ত আমি লগতে কাজিৰঙা ফুৰিবলৈ যাম
অ তাকে ঠিকে আছে লগ পাম দিয়ক ধন্যবাদ
দিয়ক ধন্যবাদ ভাল লাগিলে কথা পাতি ঠিক আছে দিয়ক
ঠিক আছে